কওক।
অ', নমস্কাৰ, নমস্কাৰ ভাল নে?
হয় ভালে আছোঁ হয়।
অ', অ', কি কৰি আছে?
মই এনেই আছোঁ বহি শুই।
অ', অ'।
কিবা খালে?
নাই, নাই এই ভাত বনাই আছে খোৱা নাই খাম আৰু। উম, উম, আমি মানে এটা আপোনালে ফোন কৰা মানে এটা কাৰণ আছিলে।
জনাওক চোন।
অ', আমি মানে এটা ফুৰিব যাব মানে এটা প্লেন কৰিছো।
ক'ত যাব?
উম এনে মানে অলপমান মেঘালয়ৰ ফালে যাম বুলি ভাবিছিলোঁ। মেঘালয়, শ্বিলং। উম, আপোনাৰ অহা মাহত যাম আৰু। অহা মাহৰ আজি বাইশ, বাইশ তাৰিখটো আজি হ'লেই তাৰ পিছত আপোনাৰ আগষ্টত যাম আৰু উম আহ অ', আপুনি যাব পাৰিব নেকি এনেই।
পাৰিম হয়।
অ', অ'।
কোন, কোন যাব বাৰু?
আহ আমাৰ তেনেকে মানে মানুহ ওলাইছে আৰু বেছি মানুহ নহয় আপোনাৰ পোন্ধৰ বিশজন মানুহ তেনেকে ওলাইছে।
আচ্ছা।
অ'। অ', আপোনাৰ এনে আপুনি অকলে যাব পাৰিবনে এনে আমাৰ মানে চিট কেইটামান খালী আছিলে।
মই লগৰ লৈ যাম দিয় লগৰ খিনি।
অ', অ', মানে চিট আপোনাৰ পাঁচ ছটা মানে আপোনাৰ খালী আছিলে।
অ', হৈ যাব কিন্তু, কিন্তু অটপালি কৰিব অলপ।
অটপালি তেনেকুৱা অটপালি কৰা মানুহ হ'লে দিগদাৰ আছে কাৰণ উম আজিকালি দিনকাল ইমান বেয়া হৈছে ন।
অ'।
অ', তেনেকুৱা মানে ভাল মানুহ চিনাকি আছে নেকি যদি নাই তেতিয়াহ'লে কথা নাই বাৰু মই বেলেগ এনেই মানুহ লোৱাৰ ব্যৱস্থা কৰিম আৰু।
ভাল আছে বাৰু।
অ', অ' তেনেকুৱা লৈ যাবচোন।
অ', নি গী
অ', অ' এনেইটো আপুনি এইটো যাম বুলি ক'লে হয় আপুনি প্ৰাইজটো সোধা নাই কিমান?
প্ৰাইজটোতো আপোনাৰ কিমান হ'ব জনাবচোন?
উম, আপোনাৰ প্ৰাইজটো ধৰক হেৰী মান হ'ব আপোনাৰ অহা-যোৱা তাৰ পাছত খোৱা-বোৱা ৰুমৰ ভাড়া মানে হোটেল আৰু সেইবিলাক চব আপোনাৰ মিলাই কৰি আপোনাৰ পোন্ধৰ হাজাৰ।
ডিছকাউণ্ট, ডিছকাউণ্ট দিব আৰু কিবা।
ডিছকাউণ্ট মানে আপোনাৰ তেনেকৈ ডিছকাউণ্ট দিয়া হোৱা নাই। যদি আপুনি যদি মানু্হ আনি দিব পাৰে, তেতিয়াহ'লে আপোনাক কিবা এটা ডিছকাউণ্ট দিয়া হব আৰু।
এই মানুহ আনি দিলে মোক ফ্ৰীটে নিব আৰু দিয়ক।
মানুহে আনি নিদিলে আপোনাক কেনেকে ফ্ৰীতে নিম কওক? এটা, এটা মানুহৰ যদি পোন্ধৰ হাজাৰ টকা কমি যায় আপোনাৰ কিমান আমাৰ টো গোটেই বাজেটটো নিমিলিব ন!
তেওঁলোকৰ পৰা মই সোতৰ হাজাৰকে কৰি দিম দিয়ক। সোতৰ-ওঠৰ হাজাৰ!
অ', যদি মানে ইমান বেছিও হয় তেতিয়া তেওঁলোকো ঈদ যাবলৈ মন নকৰিব ন! অকমান, অকমান বাজে তটো ধৰ হেৰি হ'লে চবেই যদি যাতে যাব পাৰে তেনেকুৱা হ'ব লাগে আৰু।
আচ্ছা!
উম, উম। মানে আপুনি কেইটা মানুহ যোগাৰ মানে আ আমাৰ হেৰি কৰি দিব পাৰিব কালেক্ কৰি দিব পাৰিব?
আপুনি যিহেতু কৈছে পাঁচজন, পাঁচজনে আনি দিব পাৰিম বাৰু মই।
হয়।
অ', অ', ঠিকে আছে। আপুনি তেওঁলোকৰ লগত কথা পাতি মোক ক'বচোন। আকৌ ধৰ এতিয়া কিছুমান অ', এতিয়া কিছুমান যাবও পাৰে নাযাব পাৰে, ঠিক নাই ন!
পইচাটো দিলে যাবই লাগিব আপোনাৰ পইচাটো এডভান্স ল'ব।
অ' এডভান্সটো লোৱা হ'ব বাৰু দেই!
উম।
অ', অ'।
কি গাড়ী নিব?
গাড়ী তেনেকুৱা এতিয়ালৈকে ভবা নাই মানে কি হয় গৈ, পইচাটো মিলি লওক তাৰ পিছত আৰু হেৰি কৰিম উম, কি নিলে ভাল হ'ব গাড়ী?
গাড়ীটো আপোনাৰ মইতো নাজানিম আগতে যোৱা নাই বাৰু মই তেনেকে।
অ', তেনেকৈ মানে আমিও তেনেকৈ যোৱা নাই আকৌ এইবাৰ ফাৰ্ষ্ট যাম আৰু।
হয়।
অ', অ', তে কি গাড়ী নিলে বাছ- তাছ নিলে ভাল হ'ব নেকি ন!
বাছতো নহ'ব নেকি আপোনাৰ তাত তেনেকে!
তেনেকৈ কি নিলে ভাল হ'ব?
টোটেল মানুহ কেইজন?
মানুহতো আপোনাৰ বিশজন হ'ব টোটেল।
বিশ জনত বাছ, বাছ নিলে আপুনি লোকচানত পৰিব দেখোন!
অ', কি নিলে ভাল হ'ব!
আপুনি বিশ জন জনাম দিয়ক মই আপোনাক পিছত মানে চব ধুনীয়াকে এটাৰ
মানে কি আপোনাৰ বাজেটটো মিলিলেহে ধৰক আপোনাৰ কৰিব পৰা যাব ন গোটেইখিনি
উম,
সেইটো কাৰণে আৰু!
হয়, আপোনাৰ ঘৰৰ মেম মেম্বাৰো যাব নেকি!
কি কয়?
ঘৰৰ মেম্বাৰো যাব নেকি!
অ, আমাৰ ঘৰৰ পৰা যাব মেম্বাৰ হয়।
ফ্ৰেণ্ডছ!
ফ্ৰেণ্ডছ নহয় মানে তেনেকৈ মোৰ মা হঁত যাব। তাৰ পিছত আকৌ ওচৰৰ তেনেকৈ কেইগৰাকী মান যাব।
অ,
হেয়াই আৰু।
মোৰ ফিমেল ফ্ৰেণ্ডছ বহুত আছে আপোনাৰ জনাই দিম চব ওলাই যাব একে ফিমেল ফ্ৰেণ্ডছ বহুত আছে মোৰ সিহঁতক জনাই দিম আপুনি চব ওলাই যাব দিয়ক একে।
অ', অ' সেইটোৱেটো আৰু উম।
উমদম।
কি কয়?
একদম বোলো সিহঁতক কলে একদম ওলাই যাব।
অ', অ' আকৌ যাবলৈ ইচ্ছা কৰে নকৰে বা এ এতিয়া গৰমটো বেছি যে।
কৰিব, কৰিব মই ক'লেতো ওলাই যাব একে।
অ', অ' ঠিকে আছে, বাকী কওক, বাকী কওক আৰু।
মাকিতো খোৱা-বোৱা কৰিলেনে নে?
খোৱা-বোৱা নাই কৰা, নাই আপুনি?
নাই মৰো কৰা নাই।
অ', অ'। সেইয়াই আৰু।
উম।
উম, উম, বাকী এনে আপুনি কিবা কিবি কৰি আছেনে এতিয়া?
কৰি থকা নাই আপোনাৰ এই কথাটো ভাবিছো ন। আপোনাৰ পোন্ধৰ থাউজেণ্ড, ফিফটিন থাউজনে আপ নে লজ্জ হৈ যাব নহয়।
নহয়, নহয় সেইটো কথা কোৱা নাই। আপুনি এনে কিবা জব তব কৰি আছে নে নাই সেইটো কৈছো।
জবটো মই এতিয়া কৰি আছো হয়।
অ', অ'। ঠিকে আছে বাৰু অ' মই অ', অ' মই তেনেকুৱা কৰিম। ময়ও কৰি আছো বাৰু।
অ'।
হয়, হয়।
কি কৰিছোন?
মই এই প্ৰাইভেট অফিচ এটাতে কৰি আছো আপোনাৰ।
আচ্ছা, কিমান পাইছে দেই।
চেলাৰি আপোনাৰ বেছি নিদিয়ে ফিফটিন কা থাউজন দিয়ে আৰু।
অ', ঠিকে আছে।
ঠিকে আছে, চলি যায় আৰু ধৰ মাহটো আপোনাৰ।
হয়।
উম, উম।
হৈ যাব।
আপুনি কি কৰি আছে, এতিয়া?
মই আপোনাৰ, তেনেকুৱা একো নাই পিকাৰ।
কি কয়?
পিকাৰ, পিকাৰ, পিকাপ।
অ', অ', অ', অ', অ'।
ঠিকে আছে, বাৰু।
হয়।
উম, উম।
পিকাপ মেনৰ লগতে, মই কৰিছোঁ এতিয়া ইঞ্চুৰেঞ্চৰ কিছুমান কাম।
অ', হয়, হয়।
উম।
অ'।
লগতে আছে জীৱন সুৰক্ষা উদয়, এলাই চি কিবা-কিবি এইবিলাকৰ।
উম। ঠিকে আছে বাৰু, অ'।
আপোনালোকৰ ইঞ্চুৰেঞ্চ কৰা আছে নেকি? টাৰ্ম লাইনছ?
কি কয়?
ইঞ্চুৰেঞ্চ কৰিছে নেকি কিবা?
অ, নাই, নাই, ইঞ্চুৰেঞ্চ কৰা নাই বাৰু।
ইঞ্চুৰেঞ্চটো লাগেই আপোনাৰ, ইঞ্চুৰেঞ্চ কৰিলে ভাল আছিলে বাৰু।
ভাল আছিলে, হয়।
কৰি দিব পাৰিব, মোক কৈ।
অ', এনে ইঞ্চুৰেঞ্চটো কৰিলে আপোনাৰ মান্থলী পইচা দিব লাগিব নে, নে আপোনাৰ এটা বছৰেকত এটা থ'লেই হ'ল?
মান্থলী আছে, তাৰপিছত আপোনাৰ চময়
উম, উম।
বাৰমহীয়া এনেকে আছে, তিনিমহীয়া।
অ', আপোনাৰ এনে মান্থলী কিমান থ'ব লাগিব?
আপোনাৰ টার্ম ডিপ'জিটতো ওপৰত ডিপেণ্ড কৰিব, আপুনি কিমান থ'ব পাৰিব।
হয়, হয়। এইটো নিজৰ লগত কথা ন!
উম।
উ, উম। খুলিলে মানে ভাল আছে, এইটো ন! পিছলৈ হেৰি হয় আৰু সুবিধা হয়।
সুবিধা হ'ব, হয়।
হয়, হয়।
আপোনাৰ ইমানদিনেতো থাকিব লাগিছিলে, এটা ইঞ্চুৰেঞ্চ।
কি কয়?
ইমান দিনেতো এটা থাকিব লাগিছিলে ইঞ্চুৰেঞ্চ।
অ', তেনেকুৱা মানে খুলিব পৰা সুবিধা নাছিলে যে।
সুবিধাতো আজিকালি সহজে কৰি দিছে, অনলাইনত গোটেই চব।
অ', অ', তেনেকুৱা জনা নাছিলোঁ বাৰু ইমান ভালকৈ।
হয়, একো নাই বাৰু এতিয়া কৰি ল'ব পাৰিব মোক জনাই।
অ', ঠিক আছে বাৰু, মই কম দিয়ক আপোনাক।
উম।
বাকী ঘৰৰ পিনে স আপোনালোকৰ সকলোৰে ভালেই নহয়?
ভালেই বাৰু, আপোনালোকৰ?
অ', আমাৰো ভালেই দিয়ক।
কিবা প্ৰস্তুতি চলাই আছে নেকি? কিবা চাকৰি তাকৰি?
চাকৰি মানে আপোনাৰ এনেই প্ৰিপেৰেচন কৰি আছোঁ বাৰু, এ ডি আৰ ই কাৰণে।
অ', পঢ়াবোৰ ক'ৰ পৰা পঢ়িছে? কিবা কিতাপ চিতাপ বা অনলাইন কৰ্চ
আ', তেন তেনেকে মানে কুইতাপ কিনা নাই এনেই। ইউটিউবৰ পৰা আপোনাৰ ৰিজনিংৰ ভিডিঅ' বোৰ চাওঁ, তাৰপিছত আপোনাৰ আৰু এনেকৈ গ্ৰুপ চ্ৰুপবোৰ আছোঁ, তাতে ধৰ আপোনাৰ কিছুমান নোটছ দিয়ে, সেইবিলাকে চাইছোঁ আৰু।
একদম হয়।
অ', আকৌ কিছুমানে পি ডি এফ চেন্দ পি ডি এফ দিয়ে, পি ডি এফ বোৰো ফল' কৰি আছো আৰু তেনেকুৱাই আৰু।
কিবা পইচা দি কৰ্চ চৰ্চ লৈছে নেকি?
নাই, নাই, পইচা দি তেনেকুৱা কৰ্চ লোৱা নাই।
আট্চা।
অ', অ'।
ল'ব পাৰে।
কৰ তেনেক কৰ তেনেকুৱা কৰ্ছ ললে ভাল হয় নেকি?
কৰ্চ ললে ভাল বুলি নহয়, অলপ মানে এ ইম্প্ৰুভমেন্ট হয় আৰু নলেজটো আপোনাৰ।
নলেজটো বাঢ়ে, সেইটোৱেইটো অ', মানে কৰ্চ বোৰৰ দাম বোৰ ধেৰ যে আজিকালি।
ধেৰটো হয় বাৰু, সেইটোও হয়।
তাৰপিছত ইউটিউবতো পৰা মানে মানে ইউটিউবটো লৈ ইউটিউবৰ পৰা ব চাও ন। কিছুমান ভিডিঅ' দিয়ে মানে বহুত ভাল ভাল মানে বুজাই আৰু। ভাল ভাল বুজাই আৰু ৰিজনিংবোৰ
ৰিজনিং
উম', উম', ৰিজনিং টো লাগেই নহয়, মেথছ আৰু ৰিজনিং।
আৰু কি কি আহেনো?
আৰু আপোনাৰ ছচিয়েল চাইন্স আহে। তাৰপিছত আপোনাৰ জিঅ'গ্ৰাফি, চচিয়েল চত জিঅগ্ৰাফি পলিটি এইকন আমি সেইখিনিতো সোমাই যায় আৰু, হিষ্ট্ৰী
হয়।
তাৰপিছ আপোনাৰ মেঠ্চ আহিব আৰু ইংলিছ গ্ৰামাৰ আহিব। তাৰ পিছত কাৰেণ্ট এফেয়াৰ্চ আহিব।
উম।
সেয়াই আৰু তেনেকুৱা আহে
কম্পিটাৰ কিবা আহিব নেকি কুৱেচন?
অ কম্পিউটাৰো আপোনাৰ আহে হয়
আচ্ছা কম্পিউটাৰ কৰ্চ লৈছে নেকি কিবা?
কম্পিউটাৰ কৰ্চ কম্পিউটাৰটো কৰি আছো মইও বাৰু
অ
তাৰ পিছত আপোনাৰ মলাই আছো আৰু তেনেকুৱাই চব
অ আপোনাৰ দেখোন পুৰা মিলি গৈছে কম্পিউটাৰ পৰা পুৰা নলেজতো বাঢ়িয়ে আছে।
কম্পিউটাৰতো বাঢ়ি সেইটো হয় বাৰু অ
আমাকো নোটছ দিবচোন কম্পিউটাৰ কিবা
অ ঠিক আছে আপুনি শিকা নাই নে কম্পিউটাৰটো?
আপোনাৰ পইচাই নাই কৰপৰা শিকিম কম্পিউটাৰ।
অ অ
সেইটো কাৰণে নোটচ খিনি দিব আৰু
আপুনি আকৌ বোলে ইঞ্চুৰেঞ্চৰ কাম কৰি আছে আকৌ এনেক কিবা কিবি কৰি আছে বুলি কৈছে দেখোন
পইচাটো আপোনাৰ সেয়া আজি পালো কাইলৈ নাই চেচ
উম তেনেকৈ ধৰ পইচা উৰুৱালে নহ'ব ন
হয় সেইটো বুজোৱা মানে নাই আৰু
উ উম উম
অ
সেই আৰু
তাকে আপুনি বুজাইছে ভালে হৈছে
অঁ অঁ বাকী আপুনি কিবা এনেকুৱা গভমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে নেকি?
প্ৰিপয়াৰ কৰা নাই বাৰু কম কৰিম বুলি ভাবিছোঁ।
আপুনি দেখোন পুলিচ চুলিচৰ কাৰণে ইণ্টাৰভিউ দিব পাৰে।
পুলিচৰ কাৰণে ইণ্টাৰভিউ দিব পাৰোঁ - কিন্তু মোৰ এইবিলাকত মন নাই মানে ডিফেন্সত যাব।
এই ৰাণিংটো বৰ দিগদাৰ হৈ যায় যে সেইটো কাৰণে কিন্তু টফ হৈছে ন,